হেল্ল',
শুনিছানে
অ শুনিলো কোৱা
ভালে আছা
অহ ভালে আছো তুমি
ময়ো ভালে আছো
অহ কি কৰি আছে
মই এনে বহি আছো তুমি
উ মই এনেই বহি আছো চাহ পানী খালানে
অ নাই খোৱা এতিয়ালৈকে ভাত খাই উঠিছিলো অলমান দেৰিকে
হয় নেকি দেৰিকে ভাত খোৱা নেকি দিনৰ
কেতিয়াবা দেৰি হৈ
হয় নেকি অ স অ মই চাহ পানী মানে মই চাহ তাহ নাখাও এনে কেতিয়াবা গাখীৰ গৰম কৰি খাওঁ চাহ তাহ মই ভাল নাপাও
ময়ো চাহ নাখাও
হয় নেকি কি চাহ খাই কি ভাল পোৱা? লাল চাহ চাহ
অ নাই বগা চাহ।
বগা চাহ অ বগা চাহ। অ মই বগা চাহটো একেবাৰে নাখাও।
অহ মই ৰঙা চাহটো নাখাও বুলি ক'লে
উম উম আম
কিবা বিদ্যালয়ৰ স্মৃতিৰ ওপৰত অলপ কথা পাতো?
বিদ্যালয় অ ক'ব পাৰিবা ভালটো পিকনিকখন কোৱা
সেই টোন তোমাৰ বিদ্যালয়ৰ কি স্মৃতি বেছিকৈ মনত পৰে?
এ আমি স্কুলৰ সৰুতে তোমাৰ আহ বাৰটা মানত স্কুলৰ পৰা আমি আহ পলাই কে আহিছিলো সেইটোৱে বেছিকে মনত পৰে খিৰিকীৰ পৰা পলাই কে আহিছিলো উ বহুত উৎপাত কৰিছিলো। তোমাৰ কি মনত? পৰে?
মোৰ জিৰণিৰ সময়ত নিজৰ লগ বন্ধুৰ লগত খেলা একেলগে টিফিন খোৱা সেইবোৰ বৰ মনত পৰে। তেওঁলোকৰ লগত কথা পাতা লোকৰ কথা শ্বেয়াৰ কৰা টাইপৰ সেইবিলাক মনত পৰে।
হয় নেকি অ তুমি স্কুল লাইফটো ভাল পোৱানে
মোৰ বহুত ভাল লাগে স্কুল যাই ভাল লাগে
যদি স্কুল লাইফ তোমাক আকৌ এবাৰ যাব দিয়ে তেনেহ'লে যাবানে?
মই স্কুল লাইফ জীয়াইয়ে আছোঁ এতিয়াও।
হয় নেকি? হয় নেকি? অ, আমিতো গ্ৰেজুৱেচন আহি গ'লো আমাৰ শেষ
অ। নাই মোৰ।
হয় নেকি? আহ স্কুল লাইফৰ বেছিটো কি কি বস্তু ভাল?
ভাল লগ বন্ধু।
হয় নেকি?
সেই খিনি সময়ত বেছি দিন অ কোৱা?
মোক যদি স্কুল লাইফত আকৌ যাব দিয়ে মই নাযাওঁ। ভাল- নালাগে মোক স্কুল লাইফ। বহুত প্ৰেছাৰ আছিলে পঢ়াৰ কাৰণে।
হয়, সেইটো টো হয়েই। কিন্তু ঘৰৰ সকলো অ টেনচন পাই পেলাই মুক্তি পাইছে। আমি যেতিয়া অ ঘৰত আমাৰ টো বহুতেই প্ৰব্লেম ন, কিন্তু যেতিয়া আমি স্কুলত যাওঁ তেতিয়া তাৰে লগ বন্ধুৰ লগত কথা পাতি। উম সিহঁতৰ লগত কথা চেয়াৰ কৰি বহুতে ভাল লাগিছিল। মোৰ সেইবোৰ বেছিকে মন। পৰে।
মোকো সেইবোৰ মনত পৰে কিন্তু মোৰ স্কুল লাইফটো বহুত বেজাৰ আছিলে। নক'বা, পঢ়াৰ কাৰণে বহুত পেছাত পঢ় পঢ়কে, সেইকাৰণে মই স্কুল লাইফ ইমান ভাল নাপাওঁ।
হয় পাহাৰাটো বহুতেই জেগা বহুতেই চিন- এটেনশন
অ সেইটো হয়। নে নাইন বোলে, টেন বোলে, কি বোলে এই বহুত
তাকেই তো, বছৰত কিমানবাৰ পৰীক্ষা খাই আহে।
বছৰত পৰীক্ষা আহিল আৰু আৰু ৰাতিপুৱা মৰ্ণিঙৰ টাইমত যাব লাগে, যদি যেনেকুৱাই স্কুল লাইফ কলেজ লাইফ ষ্টাৰ্ট কৰিব কিনো ভাল লাগিব। কলেজ লাইফটো কেতিয়াও নোৱাৰিম। স্কুল -
হয়ত কি স্কুল যদি দছটা মানৰ পৰা দিলে সেতি, তেতিয়া - ভাল লাগিল হয়।
অ ঠিক ক'লা তুমি। অলপ
তেতিয়া ৰাতি, ৰাতিপুৱা দেৰিলৈকে শুব পাৰি।
অ অলপ হাৰাসিচ্তি টাইপৰ স্কুল লাইফটো, মৰনিং টাইমত যাব লাগে, সেটো ডিচিপ্লিন শিকাই স্কুল লাইফত। আমাক ডিচিপ্লিনৰ ডিচিপ্লিনৰ বহুত প্ৰয়োজন ন? অ সেইকাৰণে ভাল লাগে স্কুল লাইফ বেয়া নহয়।
বাৰু তোমাৰ বা- বিৰ কথা মনত পৰে ন?
হে কি ক'লে?
বন্ধু বান্ধৱীৰ কথা মনত পৰে? স্কুল লাই এ-
অ স্কুল জীৱনৰ- যিবোৰ বন্ধু বান্ধৱী আছিলে, অঁ মনত পৰে দেখা পাও। তহতেএতিয়া বেয়া চেয়া পাতি ললে। এত ফেমেলি হৈ গল। আৰু তাৰ পিছত হা' কিছুমান আছে যিহেতু ইহঁতে জব কৰি আছে কিবািব কিবা চবে জব কৰি আছে। আৰু তাৰ পিছত অঁ মনত পৰে, আ কেতিয়াবা ভাবিছিলো স্কুল পঢ়ো থাকোতে একবাৰ চবেই লগ হৈ মানে ফুৰিবলৈ যাম, তেনেকুৱাতো হোৱা নাই বাৰু একবাৰো হোৱা নাই ভাবিতে ভাবোতে টাইমটো গুচি গল বাৰু। অঁ এইটো, অঁ জিতয়া জি এতিয়ালৈকে স্কুল লাইফত থাকো তেতিয়া ভাবোতে ভাবোতে যেতিয়া তেতিয়া নগ'লে মানে পিছত যোৱা নহ'ব। পিছত মানে চব এৰা খাই যাব। কোনোবা কত যায় পাব কোনোব কত যায় পাব সেইকাৰণে নতুন, আকৌ নতুন ব আপ পুনিজপ নতুন লক বন্ধ হৈ যাব। এইটোৱে।
একবাৰ কু জীৱন, এ' এৰাৰ পিছত আৰু সেই বন্ধু বান্ধৱী বিলাকৰ লগত বেছি মিলা জলাটো কমি যায়। অঁ কন্তেক'ত থাকু। টো ইিমান মিলা মিলা জলাতটো বন্ধ হৈ যায়।
কণ্টেক্টত থাকিলেও তেনেকুৱা কথা পাত নহয় নহয়। অঁ চবি অলপ অলপ বিজি থাকে, সেইকাৰণে সেইকাৰণে আৰু নিজে নিজে কমি যায়, কেতিয়াবা আগতে ফাৰ্ষ্টতে কেইদিনমান লগ বন্ধু থাকে তাৰ পিছত নিজে নিজে অঁ কথা পা বাতৰাও কমি যায়, যেতিয়া ক'ৰবাত দেখা পালো ট্ৰেইন বুলি মাতিলো, সেইটোৱে।
তাকে তুন, বা কুনবা আমাৰ কটকাচ তাতে মাতিলো
অঁ সেই, অঁ-অঁ ঠিকেই ক'লা। বেছি, তোমাক বেছি ক স্কুল'ৰ কুন্টু চাবজেক্ট ফেভৰেট, স্কুল'ৰ ফেভৰেত আছিলে?
চাবজেক্ট, অঁ আছিলে নহয়, আছে ইংলিছ।
ইংলিছ! হয় নিকি? ক্ মই আগতে বৰ বেয়া পাইছিলো স্ুলাত একুৱাাবেক বনাই নেকি বুলি ভাবিছিলো।
তুমি ইংলিছ মিডিয়ামত পঢ়িছিলাানে আছামিছ?
আমাৰ ইংলিছ মিডিয়ামতে পঢ়িছিলো।
অঁ।
ফাষ্টটে স্কুল সৰু থাকোতে তাৰপিছতো একে লগা হ'ল, ইমান বেয়া লগা নহ'ল, তাৰপিছত আহ তুমি এতিয়া বৰ্তমান তোমাৰ ফে ফেভৰেট টিচাৰ কোনোবা আছে নেকি ফেভৰেট টিচাৰ
ফেভেৰেট টিচাৰ সেনেকে নাই আছে এজন দুজন এজনে আছে।
অ মই অসমীয়াত বৰ ভাল আছিলো সৰুতে। মই ইংলিছ স্কুলত পঢ় আ ইংলিছ পঢ়িকে মই অসমীয়া ভালকে পঢ়িব শিকিছিলো।
ত আমাৰ ল'ৰা ছোৱালীয়ে ইংলিছ ভালকে নোৱাৰে আৰু ইংলিছ মাধ্যমৰ ল'ৰা ছোৱালী অসমীয়া হ'ল।
অ সেইটোতো হয় অসমীয়াৰ ইংলিছ নোৱাৰে ইংলিছে অসমীয়া নোৱাৰে সেইটোৱে আৰু অহ তুমি হা ইংলিছ অ ইংলিছ কি পঢ়িকে ভাল পোৱা নে?
ইংলিছ পঢ়ি ভাল পাওঁ হয়
হয় নেকি বেছি কি ভৰিকে ভাল লাগে তোমাক
ইংলিছ
ইংলিছ অ ইংলিছৰ তুমি তুমি তুমি টি অসমীয়া স্কুল পঢ় অ মিডিয়াম পঢ়ি আছ নে ইংলিছ মিডিয়াম
অসমীয়া মিডিয়াম অসমীয়া মিডিয়াম
অ তাৰপিছত তুমি হিন্দী চাবজেক্টটো কেনেকুৱা লাগে
ভালেই লাগে।
মেথচ কৰি ভাল পোৱা নে মেথচ?
একদমেই বেয়া পাওঁ
হয়নেকি মোৰ বৰ ভাল লাগিছিলে মোৰ ফাইনেঞ্চত মেজৰো আছিলে এহ হে হে
হয় নেকি, মই তোমাৰ অ ফে অ সকলোতে পোৰা বিষয়ে কি আছে?
হেএ
তোমাৰ প্ৰিয় বিষয় কি আছিল?
মোৰ প্ৰিয় বিষয় অ মোৰ প্ৰিয় অ ক'ব গ'লে হিন্দী আছিলে প্ৰিয় বিষয়টো।
অ আৰু তাপা
হা বেয়া পোৱাত মই ইংলিছ বেয়া পাইছিলোঁ ইতিয়াপা এটো নাপ পাওঁ এতিয়াতো পঢ়োতে পঢ়োতে তেনেকুৱা লগা নহয়, সৰুতে মই বেয়া পোৱা চাবজেক্ট ইংলিছে আছিলে তাৰপিছত আহ মই এতিয়াতো একো বেয়া নালাগে।
মোৰ অসমীয়াটো বেয়া লাগে।
হয় নেকি হয় অ বিয়া পোৱাতো চাবজেক্ট থাকেই কিছুমানৰ চবৰে থাকে মেথছো ভাল পাইছো ত মেথছটো মই কৰিকে ভাল পাইছো মই সৰুৰ পৰাই মই মেচ টো কৰি মানে কিবা কৰিবলে ভাল লাগিছিলে
প কনেকে একদম হাত নোসুমাই
হল নেকি লুলনি কত আহা উদা উদাহৰণকেইটা কৰিলে মানে তোমাৰ সেইবোৰ ইজি হৈ যায়
হয় হয় সেইটো ঠিকেই কৈছা
অ আৰু বেছিকে তোমাৰ ব্ৰেক টাইমত কি কৰা স্কুলৰ
বেক টাইমত আমি টিফিন চিফিন খাওঁ তাৰ পিছত গোটেই স্কুলখনত ঘুৰি থাকো
গোটেই স্কুল ঘুৰি থাকা অ হা আ হয় নেকি আ বেছি ভাগ স্কুলত কি কৰা ব্ৰেক টাইমত ঘূৰি থাকা আৰু খেলা নে খেলা দুলা কিবা চলে নে হে কি খেলা
আগ আগতে খেলিছিলো কিন্তু আজিকালি নেখেলো
হয় নেকি কি খেলা
বৰফ বৰফ পানীত পাৰ পানী এইবোৰে খেলিছিলো ধৰা ধৰি
অ এতিয়া খেলিব বাদ দিলা উম অ খেলিব ভাল লাগে নে
ভাল লাগে কিন্তু মই দৌৰিব বেয়া পাও সেইবাবে নেখেলো এইবিলাক বাৰু তুমি আহ বাৰু তুমি জিৰণি সময় কি কৰিছিলা
এই জিৰণী খপাত আমি ফাইট খেলিছিলো মৰামৰি হি হি হি হি মাৰা মাৰি কিততাবা কাবাৰ মথা ফাটি যায় কিততাবা নজৰে ফাটি যায় কিবা কিততাবা কাৰ আলু লৈ যায় এ তো মথা এই নকবা সৰুত যি উৎপাত আছিলো কিতাবা চাৰ্ট ফাটি যায় কিতাবা পেন ফাটি যায় কিতাবা কি ফাটি যায় হে হে হে কিতাবা মাথাই ফাটি যায় এনেকুৱা আছিল অ এই স্কুলত মানে সৰুত বহুত উৎপাত আছিলো মোৰ নকবা পাতটো ক'বই নোৱাৰি তোমাৰ স্কুলত যিবা কিবা প্ৰগ্ৰাম চগ্ৰাম হলে তুমি চাই তাতে পাৰটিচিপেট কৰি ভাল পোৱা নে
আমাৰতো বেছিকৈ নাচ আৰু গানে হয় নাচ গান এইবোৰত এইবোৰত মই প্ৰতিযোগিতা নকৰো খেল ধেমালিত প্ৰতিযোগিতা কৰো
হয় নেকি আহ কি খেলতি মেলি প্ৰতিযোগিতা পাতা
দৌৰটোতো মই বেয়া পাওঁ তথাপিও কৰো মই সকলো খেলতে কৰো দৌৰ যেনে কাবাডী তাৰপিছত অহ মাৰ্বল অথাৎ মা বল লোৱা নাই আমাক সি
অমুখত নে চামুচত মাৰ্বল দিয়ে নহয় এইটোত কম হ ফাৰ্ষ্ট প্ৰাইজ পাইছিলো মই সৰুতে
মই একবাৰ মই থাৰ্ড প্ৰাইছ পাইছিলো
অ মই একবাৰ ফাৰ্ষ্ট প্ৰাইজ পাইছিলো এতিয়া মানে বিহুৰ সময়তে পাইছিলো
অ মই আজি দৌৰত পাইয়ে নাপাৰো
হে
দৌৰত মই আজিলৈকে পাইয়ে নাপালো
হয় নেকি আৰু টেকলি ভাঙাটো পাইছিলো মই টেকলি ভা টেকলিত ভাঙাত মই পাইছিলো অ তোমাৰ ছেকেণ্ড প্ৰাইজ পাইছিলা
হয় দিয়া আজিলৈ ইমানতে তোমাৰ লগত কৰি ভাল লাগিল
অ দিয়া ঠিক আছে দিয়া
দিয়া